কি কৰি আছা?
এইয়া। আছোঁ অলপ, বাহিৰতে ঘূৰা ফুৰা কৰি আছোঁ। বতৰটো অলপ ঠাণ্ডাপৰাৰ নিচিনা হৈছে বাৰু।
বাকী খবৰ খাতি ভাল?
বাকী খবৰ খাতি ভালে ভালে।
তাকে বোলো অলপ খবৰ লওঁ, বহুত দিন খবৰ চবৰ লোৱা নাই সেনকে ফোনটো কৰিলোঁ।
উম, উম।
পিছত গৰমৰ বন্ধ এনেকুৱা গৈছে?
গৰম বন্ধ এয়া একদম পুৰা গৰমত গৰমৰ বন্ধ পুৰা গৰমতে আছোঁ আৰু।
আগতে গৰমৰ বন্ধতটো ইমান বুজি পোৱা নাছিলোঁ এতিয়াহে আচল গৰমৰ বন্ধ এইটোকে কয় বুলি
উম, বাপৰে কি কবি একে দেহা চহা গলি গৈছে।
উম।
খামহে চাবি নে, কিহে চাবি মানে একদম উপ, উপায় নোহোৱা হৈছে।
তাকেতো।
উফ ফুৰবা, চুৰবা, ফুৰবা, চুৰবা যাবি না, নাজা।
হম, হম।
ক'ৰবাত ফুৰবা, চুৰবা জাবি না, নাজা।
ফুৰিবা চাও ৰোচন বাৰু যিহে গৰম দিছে, এই গৰমত ফুৰিবা যাবি আৰু।
সেইটো হয়।
ফৰব গ'লেও ক'ত যাব লাগিব। পূৰবা গ'লেও ধৰ এতিয়া বৰফ, চৰফ থকা জেগাত যাবা পাৰি ভাল লাগিল হয়।
উম, উম। আমাৰ ফালে কত বৰফ থকা জাগা পাবি। সেইয়ে হৈছে, এতিয়া বাজেট নহোৱা ঠিকে এনেকুৱা এটা সময় ঘৰৰ পৰা পইচা ল'ব ভাল নালাগে নিজেও পইচা পইচাৰ যোগাৰ কৰিব পৰা নাই। পঢ়িবও লাগে।
উম। তাকেতো এতিয়া সেইয়ে হৈছে আৰু।
এ, আজি তাত গুৱাহাটীত আছো, ঘোপকে বৰষুণ দিলে। ৰাস্তা, চাস্তা আধা আধি বানপানী উঠিছে আৰু যদি আলচি এক্সামছ কটো ক, পান আ।
উম, উম।
এ, আমাৰ তাৰে মানুহ বিলাকে ভাব গুৱাহী, গুৱাহাটী এটা বহুত ডাঙ আছিল ইফালে দুৰ্গন্ধ, মলাৰ গোন্ধ বানপানী গৰম।
অ, আমাৰ সেইটোয়ে গাঁৱলীয়া পৰিৱেশ আৰু চহৰৰ পৰিৱেশৰ সেইটয়ে পাঠক
উম। আসুবিধা
গাঁৱলীয়া পৰিৱেশত ধৰি দয়া মানুহে খেতি বাতিৰ কাৰণে পানী বিচাৰি আছে, পানী আহক পানী হওক আকৌ চহৰৰ মানুহে পিছ পানী হবা নালাগে, চ, কাৰণ এ, হেৰি কৰাৰ লগে, লগে এই গুৱাহাটীত পানী হৈ যাব।
উম, উম।
গুৱাহাটীৰ মানুহৰ চিন্তা যে, বৰষুণ যাক কম দিয়ক, কিন্তু কমকে দিয়ক।
আমাৰ ইয়াতে গাঁৱৰ মানুহ হৈছে বৰষুণজাক ডেক বেছিকে ডেক তেতিয়াই পথাৰবিলাক এৰি ল'ব ধৰ
সেইয়াই আৰু এতিয়া এনেকে আৰু চলি আছে, আজি তাকেতো। এ, তো, লগ, বোলো কথা পাতো, এতিয়া ফোনটো কৰিলো হ'ব দে ৰাখো এ, তাক
আহ, অ, দে